হেল্ল' অ অ শুনিছো কোৱা
অ কোৱা কি কৰি আছিলা
এই ল'ৰাটোক অকমান শুৱাইছো দিয়া কিনো কৰিবা গৰমটো দিনত শুবলৈও নিবিচাৰে
অ ভাত পানী খালা নে নাই
খালো দিয়া কেইটামান তুমি খালা
অ মই খাই উঠিছোহে অলপ আগত এ মায়ে বনাই দিলে তাত থাকিলে মানে সেইটো সুবিধা অ মায়ে বনাই কৰি দিয়ে যে
হয় দিয়া
সেইটোয়ে মানুহজনৰ ঘৰত থাকিলেহে মানে অকণমান অসুবিধা হয় আৰু তাত চব কৰিব লাগে ন মানুহবিলাক জইণ্ট ফেমিলি যিহেতু তাত
তোমাৰ শাহু মা অকমান হেৰি বয়স হৈছে চাগে ন অ অ সেইটো সেইটো কাৰণে আমাৰ শাহুমাৰো বয়স হৈছে হলেও এতিয়া নাতিটোৰ কাৰণে বুজি পায় আৰু কৰি মেলি দিয়ে অলপ সেয়াই
উম
আকৌ ননদজনীও আহে কৰি মেলি দিয়ে সেয়াই আৰু
উম উম
কোৱা গৰমত ফুৰিবলৈ নোযোৱা নেকি ক'তো
ফুৰিবলৈ নোযোৱা মানে আমাৰ মানে হেৰি এটা বনি আছে মানে দেউতাহঁতে ঘৰৰ পৰা যাব বোলে ৰাম মন্দিৰৰ ফালে
অ'
মই তাৰে ভিডিঅ' এটা চাই আছিলো মানে মন্দিৰটোৰ কথা অকণমান চাই আছিলো
অ' কোৱাচোন অলপ
অ' মানে মন্দিৰটো ইমান ধুনীয়া হয় নে নহয় তাৰপিছত ভগৱান ৰামৰ জী ৱনৰ বহু ঘটনাও মানে সেই মন্দিৰটো দেখিলে মনত পৰি যায় যিহেতু তেওঁৰ স্মৃতিতে সেইটো বনাইছে হয় উম
সেয়াই এতিয়া কেতিয়া যাবলৈ কপাল হয় আৰু আমাৰ
অ' সেইটোৱে আমাৰ মানে যাব মানে এই হেৰিত যাব অকণমান ঠাণ্ডা পৰিলে ছেপ্টেম্বৰ মানত যাব চাগে ছেপ্টেম্বৰৰ লাষ্ট টৰ ফালে তেতিয়াতো অকণ অকণ ঠাণ্ডা পৰে ন ইমান ঠাণ্ডা হ'লেও যাব নোৱাৰি দিয়াচোন এতিয়া মা মাহঁতৰ যিহেতু বয়স হৈছে ন শাহু মা
অ'।
সেইকাৰণে নোৱাৰি আৰু, চবে মানে ফেমিলি ট্ৰিপ এটা কৰিম বুলি ভাবি আছোঁ সেইফালে।
আমাৰ দেউতাইও কৈ আছে মধুপুৰ যোৱা কথা।
উম।
নহ'লে আকৌ এতিয়া ভাইটিৰো মানে বন্ধ ন? এতিয়া মোৰ এতিয়া ল'ৰাট টো অকণমান যিমান নহওক কোছে কোছে চে থাকিব পাৰে মানুহৰ, বহিব পাৰা হৈছে যিহেতু, অলপমান এইটো, সেই বোকাখাটৰ ফালে আকৌ হেৰি এইটো এই, মন্দিৰ কিবা কিবি আছে বোলে? শিৱসাগৰ ফালে, সেই আৰবেনিয়া বুলি কোৱা যে হেৰিখন যে, ট্ৰেভেলাৰৰ নিচিনা আৰবেনিয়া এখন যে নতুনকে ওলাইছে
অ, অ, অ'। কিবা দেখিছোঁ মই অলপ ভালকে বাত ইমান, বস্তুটো মানে বিষয়ে ইমান নাজানো কিন্তু দেই।
অ, এই ট্ৰেভেলাৰৰ নিচিনা অলপ সৰু আৰু যে অকন ভাল দেখি আৰু, মানে গ্লাছ বিলাক ডাঙৰ ডাঙৰ যে
অ, অ, অ গ'ম পাইছোঁ দিয়া, অকমান অ' ধৰিব পাৰিছোঁ। উ, উম।
অ, হেইখনকে মানে বুক কৰি যোৱা কথা কৈছে, তাকে চাওঁ বাৰু কি কৰোঁ বোলো, গৰম ডালো যিহে
উম, হয় দিয়া।
সেইটোৱেই।
তাকে এই এ দেউতাহঁতে কালি কিবা কিবি কৈ আছিলে ৰামে বোলে, এ সেইবিলাকৰ পৰাই মানে আমাৰ প্লেনটো বনিছেগৈ আও যেন তেন, ৰামে বোলে সীতাক হেৰি সয়ম্বৰৰ কাৰণে যাওঁতে হৰৰ হৰ ধনুখন ভাঙিছিলে ন? সেইখন শিৱৰ ধনু আছিলে নেকি?
অ', অ'।
মইতো শুনিছোঁ ৰাৱণো গৈছিলে বোলে, সীতাৰ সয়ম্বৰত।
এই ৰাৱণ নাজানো দেই, কাৰণ সীতাতো ৰাৱণৰে পুত্ৰী বুলি কয়, সেইটো কথা জানানে নাজানা তুমি?
নাজানো নহয় কথাটো ইমান, তেনেকে শুনা নাই।
শুনিবলৈ বহুত পোৱা যায়, মানে দুটা, তিনটা কাহিনী শুনিছোঁ মই হয়
অ', অ।
এটাত, এটা শুনা মতে, পা হাঁহ এজনী মানে আছিলে, হাঁহ জনী মানে যেতিয়া মানুহ ৰূপত আহিছিল নেকি তেতিয়া মানে ৰাৱণক সে মানে চকুৰ হেৰিতে মানে প্ৰেম হৈ গ'ল তেনেকে পেলাই মানে হেৰিটো সীতা মা মানে উ জন্ম পালে কণী এটা ভিতৰত পাইছিল বুলি কয় ন, বহুতে বহুতে কয় মানে মাটি খান্দোতে হাল চলাই থাকোঁতে কণী এটা ভিতৰত আছিল বুলি তাৰপিছত সেনেকে কয় আকৌ বহুতে কয় যে, মানে হেৰিটো সেইকাৰণে মানে ৰাৱণৰ পুত্ৰী বুলি কয় আৰু তাৰপিছত আকৌ বহুতে কয় আৰু মাটিৰ মানে হেৰিৰ পৰা জন্ম পাইছে বুলি সেইকাৰণে ইমান ভালকে নাজানো আৰু। মাটি ফা বহুতে কয় মাটি ফাটি জন্ম পাইছে, বহুতে কয় এটা কণীৰ ভিতৰত পাইছিলে বুলি এই ইমান ভালকে নাজানো আৰু
তাকে মই কিন্তু মানে এই কিছুমান ভিডিঅ'তহে দেখিছোঁ। নহয় ৰাৱণে যে গৈছিলে মানে চয়ম্বৰত কিন্তু মইয়ে যিমান পঢ়িছো মানে ৰামায়ণখন আমি এতিয়া স্কুলত, স্কুলতটো পঢ়ছিলোঁ হয় নে নহয় হে ৰামায়ণখন পঢ়োঁতে কিন্তু তেনেকুৱা তাত একো কথা উল্লেখ নাছিল দেই মই পাইছোঁ যে খালি ৰাৱণ গ অ' মানে, ৰাম গৈছিলে। হে ৰাম ৰামে মানে হৰ ধনুখন ভাঙি পেলে হে সীতাক বিয়া মানে, চয়ম্বৰ পাতি পেলাই লৈ আনিছিলে। তেওঁ জিকি পেলে উম, হেটোৱে হ'ব মোৰ মতেও এই ৰাৱণ নাই যোৱা চাগে।
অ' আৰু এনেও উম, ৰাৱণে তো মানে যিমান নহওক, তেখেতৰ ঘৈণীয়েককে ভাল পাইছিলে দে। অ' মন অ' ঘনীয়েক ভন-ভন্টি কথা কৈছ নে? তুমি মা
নাই ঘনীয়েক, ঘনীয়েক।
অ' মন্দোদৰী ন?
উম, উম।
অ' সেই অ' শূৰ্পনখা হে ভনীয়েক।
অ' ভনীয়েক শূৰ্পনখা আছিলে, অ' শূৰ্পনখা নিজৰ ভনীয়েক নাছিলে বুইছা নে নাই? তাইও বোলে কিবা চলনা কৰি পেলাই হে সেই ৰাৱণক মানে সী তাৰ ফালৰ পৰা এই ৰাৱনক ধ্বংস কৰিবলৈ কাৰণেহে তাই এইটো খেল খেলিছিলে।
অ' কিন্তু ৰাৱণ, কিন্তু মানে মই এটা কথা ক'ম মানে, ঠিক আছে তেখেত অ সুৰ হিচাপত আমাৰ ৰজা যিহেতু ৰাম ত' ৰাব ৱণটো আমাৰ কাৰণে অসুৰেই হ'ব, কিন্তু তেখেতে কিন্তু মানে, একদিনো মানে সীতামাক বেয়া চকু দি চোৱা নাছিলে।
অ' নাই চোৱা, নাই চোৱা।
তেখেতৰ কিবা মানে, হেৰি আছিল কৰ্মৰ ফল টাইপৰ নিচিনা আছিলে।
উম,
তেতিয়া মানে, সীতামাক মানে কৈছিলেও যে মোৰ বুলিবা মৃত্যু ৰামৰ হাতেদি আছে। কিন্তু মই হলেও মোৰ মৃত্যু নাহাৰ লৈকে মই যুঁজিমেই, কিন্তু সেইটো কাৰণেহে লিখাই আছে কপালত, আপোনাক মই হৰণ কৰিলেহে ৰামৰ লগত যুদ্ধখন হ'ব বুলি। কপালত যিহেতু লিখাই আছে সেইটো কাৰণেহে কৰিছো। তেনেকেও এবাৰ কাহিনী এটাত শুনিছিলোঁ। ৰাৱণে মানে সীত মা ক এক একো অনিষ্ট কৰা নাছিলা মানে, কিছুমানে কয় ন, যে হেৰি কৰে বুলি কিন্তু সীত মাক ৰাৱণে মানে, চোৱাই নাছিলে মানে, স্পৰ্শও কৰা নাছিলে।
অ', হয় কথাটো দেই সীতা অশোক বনত যেতিয়া আছিলে। তেতিয়া তেওঁৰ ওচৰত আহি পেলাই বহুত কথা
উম, উম, কৰ্ম ফলৰ কাৰণেহে মানে এইখিনি বুলিবা নিজৰ কৰ্মৰ ফলৰ কাৰণে আজি তোমাক মই ইয়াত আনি থৈছো বন্দী কৰি। যাতে মোৰ মোৰ মানে কৰ্মৰ ফল খিনি মই পাওঁ সেইটো কাৰণেহে এইখিনি হৈছে। বাট বাকী তুমি ভুল নুবুজ জিবা তেনেকেও কৈ দিয়ে বোলে সেইয়াই আৰু।
এতিয়া ছোৱা ৰামে চৈধ্য বছৰ বনবাস খাতিব গৈছিলে হয় নে নহয়? এতিয়া তেওঁ মানে নিজৰ ইচ্ছা নথকাৰ পিছতো বনবাসলৈ গৈছিলে, কাৰণ তেওঁ মানে নিজৰ পিতৃৰ প্ৰতিশ্ৰুতি আৰু আদেশক সন্মান কৰিছে হয় নে নহয়? ত' সেইকাৰণে পিতৃ মাতৃৰ স প্ৰতি সন্মান আৰু কৰ্তব্যবোধ সেইবিলাকৰ দ্বাৰাইতো তেওঁ মানে সেইখিনি ওচৰত হাৰি পেলাইটো তেওঁ যাবলগীয়া হৈছিল, সেইটোৱে। তাৰপিছত তেওঁৰ লগত আকৌ নিজৰ ঘনীয়েক সীতাও গৈছিল লক্ষ্মণো গৈছিল। ত' সেইখিনি পৰা মানে গ'ম পোৱা যায় যে পৰি হেৰি পৰিয়ালৰ একতাটো কিমান হেৰি গুৰুত্বপূৰ্ণ আমাৰ জীৱনত।
আৰু লক্ষ্মণ তো যিমানে নহওঁক দিয়াচোন টো নিজৰ তাৰমানে ৰামৰটো মানে হেৰি
হয়।
ৰামৰটো মানে মাহী মাহী মাক বুলিয়ে ক'ব পাৰি দিয়াচোন। চোন মাহী মাকৰ হেৰিহে পুত্ৰ অ' অ'। অ' সেইটো মাহী মাকৰ সন্তান হয় ভাই ভনী তেনেকুৱাহে। কিন্তু তেওঁ কিমান মৰম চেন নেহ, নিজৰ ঘৈণীয়েকক ইয়াত থৈ লক্ষ্মণ
উম।
ৰাম আৰু সীতাৰ হেৰি কৰিবলৈ মানে
উম।
হেৰি কৰিবলৈ গুচি গৈছিলে, কি কয় নহয় মানে তেখেতলোকৰ মানে ধ্যান ৰাখিবলৈ কাৰণে গুচি গৈছিলে। দায়িত্ব পালন কৰিবলৈ চোৱা এনেকুৱা মানুহ এনে কুৱা মানে ইমান ভাল। তেখেত লোকে ভগৱানৰ ৰূপ নাপায় কোনেনো পাব।
সেইটয়ে কথাটো, তাৰপিছত সীতাক হৰ যেতিয়া সীতাক অপহৰণ কৰিছে ৰাৱণে। তেতিয়া সীতাক বিচাৰিবলৈ কাৰণে হনুমানক পঠাইছিল হয় নে নহয়? আৰু সীতাক বচ চাবলৈ যোৱাৰ মানে মেইন সহায় যোনে কৰিছিল সেইজনে আছিল হনুমান।
অ' হয়, হয়।
উম, হেই হনুমানৰ কথা আজিও মানে হনুমানৰ ভক্তি সেইবিলাক মানে মানুহে আজিও পাহৰিব পৰা নাই। সেইকাৰণে চবেই মানে তেখেতক এতিয়াও বহুত অ' পূজা অৰ্চনা কৰে। আৰু মোকতো মানে মায়ে কৈয়ে থাকে হা' হে কিবা যদি লাই ফত মানে কিবা লাগে তোক তই হেৰি কৰিবি হনুমানৰ ব্ৰত পালন কৰিবি মঙ্গলবাৰে মঙ্গলবাৰে। কিবা অ' হনুমান চালিচা আছে নহয় সেয়া জাপ কৰিব দিয়ে মোক।
অ', অ' হনুমান চালিচাখন জাপ কৰিব দিয়ে।
বহুত ক্ষেত্ৰত ভাল বোলেও মনৰ আশাও পূৰণ হয়।
অ' আৰু প্ৰেমৰ ক্ষেত্ৰত ৰাধা ৰাণীক মাতিব লাগে। কৃষ্ণক ৰাধাৰাণীক ক'ব লাগে বোলে। হে দিয়া আমি এতিয়া বিয়া হলোয়ে এতিয়া কিনো প্ৰেমৰ কথা আৰু কম!
উম সেইটোৱে, কিন্তু বিয়া নোহোৱাৰ আগতে মই মানে শিব ব বাবা আৰু মা পাৰ্বতীক মানে হি কৰিছিলো হা, কাৰণ তেওঁলোকৰ জীৱনত কিমান খিনি মানে কিমান বছৰ তেওঁলোকৰ নিচিনাতো আমি মনুষ্য হ'ব নোৱাৰো হয় নে নহয়, কিন্তু তথাপিও তেওঁলোকে কে লাষ্টত গৈ পেলাই মিলটো হয়েগৈ ন যি কোনো ৰূপতে হওঁক মিলটো হৈয়ে গৈ। সেইকাৰণে মানে মই বেছিকে অঁ
শুকাই গল, তেওঁ মহাদেৱে ধ্যান কৰি তপ কৰি থাকি থাকি আকৌ প্ৰতিমা প পুনৰ জনম পাই পাৰ্বতী মা হ'ল, তেতিয়ালৈকে ধৈৰ্য ধৰিছে আজিৰ যুগত কোনে ধৈৰ্য ধৰিব আৰু দিয়া চোন ইমান, নোৱাৰি আৰু মানে সেই সেইকাৰণে তেখেতলোকে ভগৱানৰ দৰ্জা পাইছে ন, ভগৱানৰ স্থান তে তেখেতে লোকে সেইটো কাৰণে পাইছে, আমি আৰু সাধাৰণ মনুষ্য।
সেইটোৱে কথাটো আৰু। তুমি হেৰিখন চাইছানে নাই এই ৰামসেতু বুলি যে কয় যে ফিল্মখন?
নাই চাবলে সময়ে পোৱা নাই মই আজিলে ভালে
অক্ষয় কুমাৰৰ চিনেমাখন নাচ
অ মানে জানো অক্ষয় কুমাৰ আছে বুলি, অলপ অলপ চাইছো মানে হনুমানৰ যিটো অৱতাৰ সেই হনুমান মানে মানুহ হৈ পেলাই অক্ষয় কুমাৰক মানে সহায় কৰে।
অ একে লাষ্টত অ সেইখিনি উম। সেইখন চাই পেলাই যে মোৰ একদম মানে গাৰ নোম সিয়ৰি যা নিচিনা, বহুত মানে কিবা ভক্তি ভাৱটো মানে সেইখন চাই থাক কিলে আহি যায়, যি-যিমানে যি নহওক। আজিকালি যুগত বনাইছে বা সেইটো এটা ৰিচাৰ্চ টাইপৰ হয় নে নহয় বৈ বৈজ্ঞানিক হেৰি মানে প্ৰমাণ কৰিব কাৰণে হে বনাইছিলে, কিন্তু মানে চালে এনেকুৱা মানে সেইখিনি সময়ৰ মানে কিমান এটা মহিমা আছে সেইটো গম পোৱা যায় আৰু সঞ্চাই নে পাথৰটো যেতিয়া সেই পানীখিনিত উপঙি যায় ন' কাৰণ নৰ্মেল পাথৰ এটাত কেতিয়াও সেনেকে উপঙি নাথাকে।
সেইটোৱেটো অঁ। বা গোটেই এখন দ হেৰি বনি গৈছে, মোৰ কিন্তু সেই জেগা খিনিলে যাবলে বৰ মন।
অঁ', মোৰ সেইখিনি চাব মন যায় দিয়া, এ, ৰাম সেতু খিনি শ্ৰীলংকলৈ এতিয়াও আছে খালি অকমান মানে কি হয় এই সাগৰৰ মানে পানী খিনিয়ে যিহেতু সাগৰৰ পানী পত প্ৰত্যেক বছৰ অকণ অকণ উপৰলে আহি থাকে, সেয়ে খালি তললৈ গৈছে কিন্তু আছে এতিয়াও আছে।
অঁ সেইটোৱেতো যাবলৈ মন যায় কেতিয়াবা।
উম।
এ, মোৰ মোবাইলৰ চাৰ্জটোও অলপ কমিছে হ'ব দিয়া নহ'লে পাছত
অঁ অঁ দিয়া হ'ব দিয়া নহ'লে উম।